হেল্ল'
অ ক
অ অ পাইছো বাৰ নেটৱৰ্কৰ বহুত প্ৰব্লেম ন।
তাকেতো আজিকালি অকণমান নেটৱৰ্কৰ প্ৰব্লেম দি আছে বাৰু ইমান কিয় বা ইমান প্ৰব্লেম দিয়ে নেটৱৰ্কৰ তোমাৰ ৰিচাৰ্জটোৰ প্ৰাইজো ইমান হাই। ইমান পইচা দেৰটকা নেটৱৰ্কৰ ইমান প্ৰব্লেম দি থাকে।
নেটৱৰ্কৰ প্ৰব্লেম হয়।
তোমাৰ কি চিম হয়?
মোৰ এয়াৰটেল।
আচ্ছা এয়াৰটেল হয়, মোৰো এয়াৰটেলে হয়। কিয় বা ইমান প্ৰব্লেম দিয়ে আমি আগতে ৰিচি তোমাৰ চিমৰ কি বুলি কয় মান্থলি ৰিচাৰ্টো পইচাও কম আছিল আজিকালি তোমাৰ থী ফৰ্টি নাইন। আথাইচ দিনত, আথাইচ দিয়া থাৰ্টি ডেছো নহয় আনকি।
বাঢ়ি গৈছে আজিকালি।
আৰু ফাইভ জি হয় ফাইভ জি হোৱাৰ পিছতো তোমাৰ এনেকোৱা হয়
অঁ তে পেটটো নিদিয়ে কিছুমান সময়ত দ আনলিমিটেড নেটবোৰ কিছুমান ফোনত দিয়ে কিছুমান চিমত দিয়ে কিছুমান চিমত নিদিয়ে চেম চিম হ'লেও
অ চেমচং মানে মই জানাতো ফাইভ জি যিবিলাক মবাইল থাক সেইবাক আনলিমিটেড নেট দিয়ে। যদি তুমি থ্ৰী ফৰ্টি নাইন ভৰোৱা বাট কিছুমান মানে নাপাইচোন মই এটা এটা নটিচ কৰিছো বাৰু হা মানে কিছুমান তোমাৰ কি হয় থ্ৰী ফৰ নাইন ভৰাই আঠাইছ দিনৰ বা তাহতে কিবা আনলিমিটেড নেট নাপাইচোন।
অ অ সেইটোয়েতো কিয় বা কিছুমানৰে আইফোন ইউজাৰ বিলাকে নাপায় এইটো হয় আইফোনত নাপায়।
মানে কি আইফোন ইউজাৰ বিলাকে মানে কি মানচ ধৰা তোমাৰ থ্ৰী ফৰ্টি নাইন টো ভৰালে মানে কি সেইটো কি মানে কি আনলিমিটেড ডেতা নাপায় নেকি
অ মানে মই ভৰাই ছিলো ন আগতে নাপাইছিলো
আচ্ছা এতিয়া তুমি কিমানৰ ৰিচাৰ্চ ভৰোৱা
এতিয়া এতিয়াতো আমাৰ ঘৰত মানে ৱাইফাই আছে ন তো এইটো কাৰণে মই এতিয়া টু নাইণ্টি নাইন ভৰাও
আচ্ছা মাত্ৰ অকল পঞ্চাশ টকা লেচ কৰিছে আৰু
মানে কি কি মানে কাৰণ এতিয়া মই মেক্সিমাম কলেজতে যাও ন এতিয়া তাতেও নেট লাগে ডাটা লাগিব অকল কলৰটো ভৰালে টো প্ৰব্লেম হৈ যায় ন ত' সেইটো কাৰণে মানে ওৱান পইণ্ট ফাইভ জি বুলি এটা আছে টুৱেটি এইট ডেইজ হয় এইটো ভৰাও
আচ্ছা তুমি কি কি কলা কি কলা
টি এইট ডেইজৰ আছে ওৱান পইণ্ট ফাইভ জিৱি ডেৰ জিৱি কে দিয়ে পাৰ দে
উম সেইটো ডেতা পেকে অ আগতে তোমাৰ টু ফৰ্টি নাইনহে আছিল। টু জিবি ডেতা দিছিল বুজি পাইছিলা আজিকালিটো বাৰ প্ৰাইজটো হাৰি কৰি দিলে চৰ- কাৰণে এতিয়া সেইটো টু ফৰ্টি নাইন টো তুমি দেৰ জি বি পোৱা আৰু দুই জি বি টো তোমাৰ থ্ৰী ফৰ্টি নাইন লয়
অ সেইটোৱে উম
তাকে ৰিচাৰ্চ বিলাকৰ দাম টো বহুত বাঢ়ি যায় আছেৰে মানে মানে একশ্যেলি এইবিলাকৰ দামটো বাঢ়ি যোৱা ৰিজন কি জানা মানে কি ৰিচাৰ্চৰ কোম্পানী বেছি নাই তোমাৰ কি আছে তোমাৰ এয়াৰটেল আছে তাৰপিছত জিঅ' আ- ছে ফদাফ মানে তাৰ ফডা চডা এইবিলাকৰ নাম নুশুনিব পাৰ আছে বাৰু ফডা টো
উম উম
বি এছ এন এল সে চাৰিটা মুঠে চাৰিতা পাবা আমাৰ ইণ্ডিয়াখন আমাৰ ভাৰতখন কিমান ডাঙৰ কিমান কৌটি কোটি মানুহ আছে দেৰশ কোটি ক্লাছ মানুহ আছে হা ওৱান ফৰ্টি চৰি ওৱান ফৰ্টি কৰ প্লাছ মানুহ আছে সেই ওৱান ফৰটি কৰৰ পৰা তুম মেক্সিমাম ধৰি লোৱা এশ বিশ কৰৰ মানুহৰ তোমাৰ হাতত মবাইল থাকিবই কব গলে চল্লি চল্লিছ কৰৰ চল্লিশ কৰৰ মানৰ মানুহ নামি নাই ধৰিলো ঠিক আছে। বাকী আমি ধৰিলো পঞ্চাশ কৰৰ মানুহে নাই তাত মানে ধৰি লোৱা পঞ্চাশ কৰৰ মানুহৰে নাই ধৰিলো ঠিক আছে এশ কৰৰ মানুহৰ মোবাইল আছেইয়ে ঠিক আছে সেই এশ কৰোৰ মানুহৰ মোবাইল ভাবা তুমি তাৰে তোমাৰ অনলি চাৰিটা কোম্পানী যাৰ বি এছ এন এলৰ ইমান ইউজাৰ নাই য'ত নেটৱৰ্ক কম আছে বিএছ এন এল তাৰপিছত তোমাৰ ফডাফোন তোমাৰ এই গাঁও এলেকাত পাবা তাকো ভডাফোন আগতে চলিছিল বাৰু তাত তুমি গাঁও এলেকা পাহাৰীয়া তাতে ক'ত ক'ত পাবা আৰু ভডাফোন বাকী বৰ্তমান তোমাৰ এয়াৰটেল আৰু বিএ চেনেলটো গোটেই ইণ্ডিয়া মানে গোটেই ভাৰতত মানে অ মানে বেছি হেৰি কৰি আছে বেছি মানে চলাই কৰি এ এই দুটাৰ এই দুটাই গোটেই ইণ্ডিয়াখন মানে কব গলে এইটটি পাৰ্চেন্ট এই দুটাই মানে ইউজ কৰে এইটি পাৰ্চেণ্ট মানুহে এই দুটাই মানে ইউজ কৰে আৰু বুজি পালা ইয়াত আৰু জিঅ ইমান তাহঁতৰ তাহাঁতৰো বহুত বেছি প্ৰফিট তাৰপিছত তাহাঁতে-তাহাঁতে তাহাঁতে তথাপিতো তাৰে দামটো মেইনটেইন কৰি ৰাখিব পাৰে নাই তাহাঁতে ইচ্ছা কৰি বাহিৰ আমাৰ হাতত অপশনো নাই বেলেগ আমি কিবা বেলেগ চুজ কৰো বেলেগ কোম্পানী নাই বা এই বেলেগ কোম্পানী কি হয় বিএছ চেনেলটো আমি চুজ কৰিব বহুত স্ল' হয় থিজিবি, ফজি, ফৰজি চলে, থিজি চলে বাৰু বিএছএনএল ফাইভ জি অহাৰ কথা ল মানে চলি আছে বাদ অহা নাই নাজানো কিয় বহুত প্ৰব্লেম হ'ব পাৰে খৰচা থাকে ন এইবিলাকত কিন্তু ভদাফোনৰ ইমান এটা কাম নাই বাৰু কিন্তু ভাবা এই মানে কি বিএছএনএলটো মানে বিএছএনএলটো ইমান কাম নাইয়েই বাৰু এইয়াৰটো আৰু তোমাৰ এই জিঅ টনৰ পৰা মানে এইট্ৰি পাচেণ্ট মানে মানে সেই কৰি আছে আৰু মানুহ ইউজ কৰে আৰু বি মান মানে কি বুলি কয় এই আটো তুমি পাবা আৰু জিঅ'টো পাবা জিঅ'টোও বহুত লেজি চলে
জিঅ'টোওতো দাম বাঢ়াই দিছে সেইটোও বাঢ়াই দিছে
উম বাদ জিঅটোৰ দাম জিঅটো নেকি আৰু এয়াৰটেল থ্ৰি ফৰট্ৰি নাইন পঞ্চাশ টকা নেকি
উম-উম কিন্তু আগতে জিঅ'টো ফৰটি নাইন আছিলে
উ এতিয়া থ্ৰি হানড্ৰেড কৰি দিলে তথাপিতো কোনো কব গ'লে এয়াৰটেল কমেই হয় ন
কমেই হয় অ সেইটোৱেই
জিঅ জিঅটো বাদ কিছুমান জেগাত জিঅ অকনমান কম চলে চলে আৰু মানে এয়াৰটেলটো-এয়াৰটেলটো বাৰু চবতে চলে এইটো যিহেতু বাৰু কিছুমান জেগাত অকমান কম চলে আৰু চলে কিছুমান জেগাত বহুত ফাৰ্ষ্ট চলে দিয়া কিছুমান জেগাত মানে কিছুমান বহুত ফাৰ্ষ্ট চলে তোমালোকৰ চাইদে জিঅটো বেছি কম চলে নেকি মানে বেছি।
নাই-নাই-নাই দুটাই একে ক'ব গ'লে এয়াৰটেল এয়াৰটেল ফাষ্ট মানে
মানে মোৰ একচুৱেলি দেউতাৰ তোমাৰ কি বুলি কয় জিঅ-জিঅ' চিম আৰু আৰু মোৰ এয়াৰটেল চিম মানে দেউতাকৰ নেটটো আ মোৰ অ ৰ মাৰ জিঅ চিমত অ মানে মোৰ দেউতাৰ মানে কি জিঅ' চিমত মানে মোৰ যেতিয়া ভৰিতে ছয়মাহ মান না এ নহয় এক বছৰ মানে হ'ল মই এটা মোবাইল লৈছে তাৰে এটা এয়াৰটেল ফাইভ জি মই যেতিয়া দেউতাৰ মোবাইলটো আহ আমাৰ জিঅ চিমত আনলিমিটেড নেট পাইছিলোঁ ন
আহ
মোৰ লেপটপত ইউজ কৰিছিলোঁ আৰু মোৰ ফাৰ্ষ্ট নেট চলিছিল বহুত মানে মই মুভি-চুভি ডাউনলোড কৰো মই মুভি-চুভি বহুত ভাল পাওঁ ন। কি বুলি কয় মই মুভি-চুভি ডাউনলোড কৰিছিলো কিমান জল্দি-জল্দি তুমি ডাউনলোড হৈছিল তুমি বিশ্বাস কৰিব নোৱাৰিবা আৰু বহুত ফাৰ্ষ্ট-ফাষ্ট হৈ যায় মানে তোমাৰ এইবিলাক মানে ডাউনলোড মানে-মানে যে জিঅ'টো শ্ল' জিঅ' বহুত ফাৰ্ষ্ট হয় তোমাৰ জিঅ বহুত ভাল চলে আৰু ম‌ই গম পাৱ আৰু
বাদ জিঅ' ঠিকে আছে বাৰু ইয়াতে জেগাত ঠিক আছে জিঅ'-জিঅ' জেগাত ঠিক আছে
ঠিক আছে সেইটোৱেইটো
চব সেইকাৰণে মানুহ এয়াৰটেল আৰু জিঅ' বেছি পচন্দ কৰে আৰু যাৰ বেছি অফাৰ মানে মানুহ সেইৰি গুছি যায় কাৰণ বেলেগ চিমৰ কোনো নামেই নাই মই আৰু। ডি এয়াৰটেলৰ আৰু জিঅ' একছ পাৰ্ট সেইকাৰণে টো এইবিলাকে এতিয়া ইচ্ছা হয় যে দাম বাৰোতে আমি একো কৰিব নোৱাৰো। কাৰণ আমাৰ- চ' আমাক টো চিম লাগিব কথা পাতিব লাগিব। আমাক- ইণ্টাৰনেট লাগিব। সেই চ' সেইটো কাৰণে আমি আমাৰ উপায় নাই আৰু কেনেকে আমি। যিমানে বাৰহক আমি মছবুৰ আমি ল'বই লাগিব আৰু আমি। আগতে ষ্টিটেম কেনেকুৱা ষ্টেটম টো কেনেকুৱা হ'ল।
তাকে।
আগতে যেতিয়া আমাৰ ৰিচাৰ্জ শেষ নহয় আৰু আমাৰ কেইবা দিনো আমাক ক্ল' কৰিব পাৰিব হয় নে। পাৰি এতিয়া একদিন একদিনতে ৰিচাৰ্জ কাটি দিয়ে একদিনতে মানে আমাৰ- ইনকামিং বন্ধ কৰাই দিয়ে। আমাক ক্ল' কৰা সকলে ক'লে নহা হ'ব।
উম' আগতে কিন্তু ওৱান উইকলৈকে আহিয়ে আছিলে।
প্ৰথমতো তোমাৰ এক মা দুমাহ মান আছে। অঁহ এতিয়া একমাহ কৰিলে এসপ্তাহ কৰিলে এসপ্তাহ পৰা এতিয়া একদিন কৰিলে।
সেইটোও নকৰিব।
আৰু কেইদিনৰ পিছত চাগে এইটো কৰিব কি ম আজি আচে আজি আৰু ক'ল কৰিব নোৱাৰে।
অঁহ অ সেইটোৱে হ'ব।
কৰিব চোন এতিয়া আৰু। মানে ক'ব গ'লে ন পুৰা এতিয়া মানে বহুত মানে বহুত মানে হেত চলি আছে মানে মানে। নিজৰ ইচ্ছাত চলি আছে মানে কোম্পানীয়ে। বিন্দাচ মানে বিন্দাচ যেতিয়া দাম বঢ়াই দিব ত' কোনো ক'ব নোৱাৰে ন'।
অঁহ আৰু অঁ কাৰণ চবকে নেট লাগিবই তা'ত।
কাৰণ এইবিলাক দৰকাৰ হবই তাহাতে বন্ধ কৰি দিলে আমাৰ ল'ছ আমি নাপাম। কষ্ট এইটোৱেই হয় ন।
সেইটো কথা আৰু এই থাকিবই দিয়া আৰু এইবিলাক। মন মানি বা দব দাবি অকণমান থাকিবই আৰু। তা'তে আমি- এক্সচলি এই কি কৰিব লাগে জা'ন চবেই এক্সচলি বি এ চেনেল ডি এ চেনেল ইওচ লাগে। বি এ চেন্ট্ৰেলৰ ৰিচাৰ্জৰ দামটো বহুত কম হয়।
সেই নেটৱৰ্ক নাপায় ন আপোনাৰ?
উম' নেটৱৰ্ক বহুত শ্ল' মানে তুমি ফোন চোন কৰিব নোৱাৰিবা। বহুত শ্ল' হয় মানে কি কবা আৰু বি এ চেন্ট্ৰেল বহুত শ্ল' হয়। চবৰেই বি এ চেন্ট্ৰেল বেছি তোমাৰ সেৰি নাথাকে নহয়।
তোমাৰ তুমি কি বি এ চেন্ট্ৰেল চিম ইউজ কৰি পাইছা নেকি?
নাই নাই মই নাই পোৱা মই মোৰ ফোন লোৱাৰ পৰা মই ষ্টাৰটিংৰ পৰা এয়াৰটেলে ইওচ কৰি আছোহ পোৱা নাই। মোৰ মাৰ জিঅ চিম চলাই।
প্ৰথতো মাৰ মোবাইল টো কিমান ফৰ জি হয় নে ফাইভ জি হয়?
ফৰ জি হয়।
অ ফৰ জি আৰু ফৰ জিত কোনো আনলিমিটড নেট পোৱা নেজাই।
মানে আনলিমিটেড নাপাব কাৰণে ফাইভ জি লাগিব মোবাইলটো আৰু
মই ফাইভ জি মোৰ ফোন কিন্ত ফাইভ জি হৈ কিনিও মই নেটৱৰ্ক নেপাও।
তোমাৰ পিছে পঢ়া পাতি কেনেকুৱা চলি আছে?
অঁ এক্জাম শেষ হৈ গৈছে আৰু এতিয়া।
অঁ দাদা তোমাৰ এক্জাম হৈ আছে- ন' তুমি মোক তুমি মোক কৈছিলা বাৰু মই পাহৰি গৈছিলো। এক্জাম ভালেই গ'ল নে বাকী তোমাৰ এক্জাম কেইটা?
অঁ অঁ ভালেই গ'ল বাৰু।
এতিয়া কিমান চেন্টাৰ পৰা বিচাৰিবা মোক অঁ। এতিয়া তুমি কিমান চেম পাবা পিছে
থাটৰ্চেম পাম
থাতচেম পাবা নেকি?
উম
পালা আৰু থাটছেম আৰু ফৰছেম ফিপ, ছিক্স মানে নাই আৰু তোমাৰ টাইম তোমাৰ আৰু মানে। শেষ হবলে
দুবছৰ আছে আৰু।
চ এক বছৰ তুমি তো তোমাৰ এক বছৰ কমপ্লিট হ'ল। হয় দিদিঅ তোমাৰ এনেকোৱা লাগিছে নেকি একব
কি কলে হেল্ল' হেল্ল' হেল্ল' হেল্ল'